অ', অ', শুনি আছো কোৱা কোৱা তাৰপিছত কি হ'ল বোলে অ' মানে অ', কোৱাচোন?
অ', মানে এনেকুৱা বা মানে হেৰি হ'ল দেই চাইবাৰ ক্ৰাইমত পৰিল দেই।
অ', লাহে লাহে কোৱা অলপ লাহে লাহে কোৱা ইমান স্পীড ক'ব নালাগে।
অ', কেচটো কি হ'ল মানে বা মানে এনেকুৱা হেৰি এটা আহিছিল দেই অপচন এটা মানে আহিছিল। তাই মানে বিচাৰিছিলে মোৰ মানে ঘৰৰ পৰাই মানে এটা অসুবিধা হৈ আছে কম্পিউটাৰ ক্লাছ কিবা কিবি কৰি আছে যে।
হয় নাই লাগেই মানুহক এটা মানে পইচা এটা
নাই ন অ' যেতিয়ালকে মই মানে তাই হয় তাই ডাইটিচিয়ান কৰি আছে যে। তাৰপছত ডাইটিচিয়ান কৰি আছে তাৰপিছতে মানে তাই ভাবিলে মইতো ডাইটিচং কৰি আছো ন চাতিফিকেততো আহিলে মই মানে এনেকে এপলাই কিবা কিবি কৰি আছো হৈ যাব। ওলাই হৈ যাব মানে তাই গম পায় সেইখন হস্পিটেলত মানে কৈ যাব তাৰপিছত মানে হৈ যাব মানে তাই মানে কৰি আছে আৰু দিয়া হৈ যাব বুলি নহয় তাই পাক কামান নহয় আৰু দেই তাৰপিছতে তাই মানে ভাবিলে এ ঘৰতো যদি ইমান প টকা পইচা অসুবিধা এনেই থাকত থকাতকে মানে অলপ সময় এ ৰিলচ চলচ্ বিলাক চাই থকাতকে মই অলপ সময় মানে হেৰিকে কৰাই ভাল নেকি ৱৰ্ক ফ্ৰম হোম অ ৱৰ্ক ফ্ৰম হোমেকে কৰা ভাল নেকি অতি বেছি দুঘন্টা তিনি ঘন্টা মই কাম কৰিম আৰু পইচাটো যি দিয়ে ন
ঘৰতে কাম কৰা
অ ', দুঘণ্ তাকেতো ঘৰতে কাম কৰা দুঘণ্টা তিনি ঘণ্টা মানে তাই হৈ যাব উলিয়াই দিব টাইমটো উলিয়াই দিব হৈ যাব। তাৰপিছত মানে ইটো মাহত মানে তাই নতুনকে ক'বাত ক'বাত মানে হেৰি ইণ্টাৰ্ণশ্বিপ কৰিব
হয়।
একচপিৰিএনচ চাৰতিফিকেত বিলাক লাগে যে আজি কালি খুপ তে তাই মানে ভাবি আছিল অ', তাৰপিছতে মানে তাই হেৰি হস্পিটেলত মানে এনেকৈ যাব আৰু ডায়টিচিয়ান যে এক্সেৰিয়েঞ্চ লাগে তেতিাহে মানে ভাল চাকৰি পায়
হয়
তাৰপিছতে তাই মানে কৰিলে দেই তাৰপিছত পালে মানে আমাকো ক'লে দেই ফোন কৰি বোলে হয় দিয়া বা ভণ্টি পালো দিয়া মোক মানে হেৰি বুলি মাতে দেই কিবা মৰমতে নাম এটা দি পেলাই মাতে
হয়
তাৰপিছতে বোলে পালো দে মাকাকো কলে মানে মা মাহীয়ে হৈ যে মাহীয়েকো কলে তাৰপিছত আৰু মাহীয়ে কক ক'লে বোলে পালোঁ দে চব মানে গোটেই সকলো মানে সুখী আৰু দেই গোটেই পৰিয়ালটো ভাল আৰু বোলে পালে দেই অ ঘৰতে বহি বহি তাৰপিছত মা মানে ময়ো মানে ময়ো ভাবিছিলো দেই বোলে এনেকুৱা কিবা কাম আছে যদি ময়ো কৰিম দিয়া তাৰ পিছতে মানে তাই কৰিলে
হয়
তাৰপিছত কৰি আছে তাৰ পাছত মানে কৰি থাকোতে তাৰপাছত তাই কৈছে এই আজিকালি অনলাইনত মানে কৰিবলৈ ভয়ে লাগে দেই। ইণ্টাৰভিউ ল'লে দেই দেলহি দেলহি ইণ্টাৰভিউ ললে তাৰপছত তাই কৈছে ফোন কৰি কৈছে দেলহিৰ পৰা ইণ্টাৰভিউ লৈছে আমাক মোক লৈছে ইংলিছত চব সুধিছে। ৰবা ঠিকে আছে দে মই ভাবিছোঁ মইনো ইংলিছ সোপা কেনেকে ক'ম নে তাই এ কৰি লওক। অ', মই বেলেগ কৰিম তাৰপিছতে
ফোন কৰিলে হৈ গ'ল আৰু মানে বা কি কৰিব লাগে ফৰ্ম কিছুমান মানে আছে ফৰ্ম বিলাক বোলে জমা দিব লাগে হা। বাৰ দিন দিছে তাইক বাৰ হোজাৰ ফৰ্ম ফিলআপ কৰিব দিছে তাৰপিছত তাই মানে ক'লে এই আজিকালি এইবিলাক চাইবাৰ ক্ৰাইম বিলাক হৈছে ভয় লাগে বায়েক সুধিলে বায়ে কৈছে একো নহয়। আজিকালি বহুত মানে ভালো ওলাইছে দেই মইও বহুত বহুত কাম কৰিছোঁ অনলাইনত।
হয়।
ট্ৰেইডং বিলাক কৰি আছোঁ একো নহয় দে বিশ্বাস কৰিব পাৰি একো নহয়। কৰিছাচোন তাই হ'ল কৰিলে। দিনে ৰাতিয়ে নোহোৱা নোবোৱাকে মানে কৰি দলে বাৰ হাজাৰ ফ্ৰৰ্ম ন শুদ্ধকে কৰিব লাগিব জমা দিল দেই ঊন্ত্ৰিশ তাৰিখে জমা দিলে।
হয়
ঊনত্ৰিছ জুলাই জমা দিলে জমা দিয়াৰ পিছততো তাই মানে হ'ল পইচাটো বুলে তিনিদিনৰ পিছত দিব চালে বোলে সিহঁতে চাই পেলাই তাইলৈ মানে ফোন মাৰিছে ইটো নম্বৰ পৰা ফোন মাৰি মে বেলেগে বেলেগ নাম্বাৰৰ পৰা ফোন মাৰিছে ফোন কৰিছে তোমাৰ গোটেই ফৰ্ম ফৰ্মবিলাক ভুল হৈছে মোক ওলটাই পাঁচ হাজাৰ টকা এটা দিয়া
হয়
তাই কৈছে তাইতো পঢ়া শুনা ছোৱালী তাই কৈছে মই কেনেকৈ ভুল হয় মোৰ গোটেই বাৰ হাজাৰ ফমত অতি বেছি দহখন বাৰখন এনেকুৱা এশখন চিনেমা ধৰিলো এশখন চিনেমা ফৰ্ম ফুল হ'ল
হয়
কিন্তু ইমান সোপা কেনেকে ভুল হ'ব মই মই কিয় দিম গৈ পইচা আপোনালোকে দিয়া কথা আছিলে তাৰপিছত
হয়
তাই মানে প্ৰথমতে সধি দিছিল বোলে ইণ্টাৰভিউ দিওঁতে সুধিছিল আজিকালিমান চাইবাৰবিলাক কিব ওলাইছে এইবিলাক আপোনালোকে সঁচাই দিবনেে বাৰু আৰু গুগুলত মানে গুগুলত মান চাৰ্চ কৰোতে বোলে সিহতৰ কম্পেনীটো যোনটো কম্পেনী সেইটো মানে ওলোৱা নাছিল।
ওলাইছে চাৰ্চ কৰোতে সিহঁতৰ অফিচিয়েল হেৰি ওলাইছে নেকি?
ম চাৰ্চ মানে কওঁতে যোনটো মানে সিহঁতৰ কম্পেনীৰ নাম কম্পেনীৰ নামটো মানে গুগুলত ব
তাই মানে সেইকাৰণে সিহঁকত ডাইৰেক সুধিছে আপোন আপোনালোকচোন কোম্পেনী ডাইৰেক ওলোৱা নাই কিয়
গুগলত চাৰ্চ কৰোতে ওলোৱা নাই পাছে তুমি বাদ দিয়াচোন তুম এইবিল চিন্তা অ', চিন্তা কৰিব নালাগে তাই মানে সেইকাৰণে বায়েককো সুধিলে বা এইটো উম, কিবা কিবিয়ে হ'ব নেকি মোৰ তাই মানে মনটো মানে অলপতে খেলি মেলি হৈ গৈছিলে।
হয়
তাৰপিছতে যেতিয়া সেনেকুৱা হ'ল একো নাই তাৰপছত কৰিলে ফ জমা দিয়াৰ পিছত মানে ফোন কৰিছে দেই
হয়
পাঁচ চাৰি হাজাৰ টকা পাঁচ হাজাৰ টকা লাগে বোলে তাৰ পাছত পাঁচ হাজাৰ টকা দি সেইটো ফোন কাটিলে।
মানে তাইক কিমান দিম বুলি কৈছিলে কিমান দিম বুলি কৈছিলে।
তাইৰ পৰাহে ওলটাই খুজিছে
নহয় তাইক যেতিয়া কামটো যেতিয়া কৰি হব তাইক কিমান দিয়া কথা আছিলে বা কিমান দিয়া কথা আছিলে।
অ', প্ৰথম দিব পা- সাত হাজাৰ টকা এটা নে পাঁচ হাজাৰ টকা এটা দিম বুলি কৈছিলে। তাৰপিছত মানে ওঠৰ হাজাৰ চৈধ্য হাজাৰ টকা দিম বুলি কৈছিল দেই মানে ওঠৰ হাজাৰ হেৰিটো আছিলে অ চাৰি হাজাৰ টকা দিম বুলি কৈছিলে প্ৰথমতে তাৰ পিছত চৈধ্য হাজাৰ দিম বুলি কৈ হ' চৈধ্য হাজাৰ দিবৰ পিছত ক কাম চাই পেলাই চত ঠিকে আছে ই মানে জানো
তলাৰ পিছত তাই তাই ওলোটাই ফোন কৰিছে প্ৰথম্বৰটো ফোন সিহঁ চাৰ পাঁ হাজ টকা দিছে শেষ হ'ল আৰু নম্বৰ দি ফোন কৰি আছে মানে নম্বৰ সলাই সলাই তাইনে ফোন কৰি আছে দেই ত ফোন কৰি থাকি থাকি তাই যেতিয়া মানে দম দিলে কাক কবলৈ আহিছো তই তাইক উওল্টাই মানে কৈছে তুমি যদি পুলিচ ষ্টেশ্যনত যোৱা তুমি যদি কেনেকে কেচ দিব যোৱা তুমি যদি এনেকে কিবা কিবি কৰা তেতিয়া মানে তোমাৰ মানে ওপৰত মানে এনেকৈ দেলহি মানে এনেকৈ এনেকৈ কেছ দিছোঁ মই কিবা ধেৰ মানে এসোপা ধাৰ়া লগাই দিছে বোলে দেই তাইক মানে ধাৰাবিলাক কৈছে তাৰপছত তাই কৈছে মোক ভয়ো খাইছো মানে আমাক কৈছে যেতিয়া আৰু তাই কৈছে মই ভয়ো খাইছো তাৰপিছত বোলে তাই কলে যি কৰক কৰ মইও দিম গজা তহঁতৰ ওপৰত মানে এনেকে ক'লে
হয়
তাৰপিছতে যেতিয়াই মানে সেনেকৈ ক'লে পাছত সিহতিলাহ মান মবাইলটো ক'লে তাই মানে গমাই গ' ন সিহ ত যোনে অলপ হে বুলিৰি চালো বুলি
হয়
সেইকাৰণে তাই মোবাইলটো হেক কৰি দিলে হেক কৰি তাই মানে প্ৰথমতে গম পোৱা নাছিল মানে নিজে নিজে বোলে মোবাইলটো জ্বলি যায় তাই এইবিলাক হোৱাটছএপত যে এইবাক যে মান ডাবুল টিক যে ব্লু চন যে হয় যে
হয়
নীলা নীলা চিনকেইডাল যে হয় মানে মেছেজ দিলে তাই মানে প্ৰথম তাই বোলে মেছেজ মানে সোমালে বা চালে তাই চালে বা বেলেগে চালে তটাই মেছেজবিলাক মানে ডাবল চিনটো নহয় এপিনে হোৱাটছএপ ৰি এইটো যে ডেঞ্চ বোলে এইটো যে অপচনটো যে আছে সেইটো অনো হৈ আছে অঁ তাৰপিছতে মানে তাই যেতিয়াই সেইটো সেনেকুৱা পালে
হয়
তাৰপিছত তাই মানে গম পাই গ'ল যে মোবাইলতটো পুৰা হেক কৰি থৈছে তাই মানে গুগল পে' কিবা কিবি আছিল ন
হেৰি যে কিবা ডিটেইলছ বা পান কাৰ্ড আধাৰ কাৰ্ড কিবা দিছিলে নেকি বেংক একাউণ্ট
সেইবিলাক একো দিয়া নাছিল নেকি নাই দিয়া নাই দিয়া
অ দিয়া নাই যদি বাৰু ঠিকে আছে চিমখন দিয় আৰু সেইখন চিম ফুলি পেলালেই হ'ল
তই দুখন চিম আছিলে দুখন চিমে মোবাইলটো সোমাই আছিলে বাৰু
হয় হয় চিম কেইখন সুধি পেলাই তোমাৰ মানে যিটো তোমাৰ জি মেল আছে সেইটো সলাই দিলে প ঠিক হৈ য
তাৰ পিছত তাই লগালগ মানে গম পাই মোবাইলটো যেতিয়া শেষ হৈছে বুলি গম পাই লগালগ মানে অ হেৰিটো গুগল পে' কিবা ফোনপে' কিবা যে আছিল যে
হয়
মানে তাই নাম্বাৰত মানে হেৰিতে বায়েকে পইচা অলপ থৈ দিছিল
হয়
লগ মানে তাই ডিলিট কৰি দিলে দেই
কৰিলে তাৰপিছত বায়ে ক'লে ফোন কৰিলে
হয়
হয় বোলে এনেকে এনেকে কৰি তাই মোক মানে এইটো হেৰি লগ আউট কৰিব লাগে মানে এট এম ব্ল কৰিব লাগে
হয়।
তাৰ মানে কেছ মানে চাগে জি পে' খুলিছিল চাগে এ টি এম কাৰ্ড দি খুলিছিল নেকি?
হয়।
তাৰপিছতে মানে তাই মানে অ' সেইকাৰণে মানে গুগ'ল পে নে কি জিপে' আছিল জানো জিপে আছিল নে ফোন পে' আছিল তাৰমানে এইটো অ'নেই নকৰিলে, পাছওৱৰ্ড জনাৰ লগে লগে সিহ'তে পইচাবিলাক লৈ ল'ব ন?
হয়, হয়।
তাৰপাছত মানে অঁ যেতিয়াই মানে বায়ে ক'লে সেই মই নোৱাৰিম নহয় তই নিজে কৰিব লাগিব তই এ টি এমখন ব্লক। পাৰ্মেণ্ট ব্লক কৰি দিলে তাইক।
তোমাৰ মানে এ টি এম খন যদি ব্লক কৰিব লাগে তোমাৰ বেংকত গ'লেই হ'ল, নহলে তোমাৰ ওচৰত যি তোমাৰ চাৰ্ভিচ চেণ্টাৰ আছে পাৰে নেকি? পাৰে ন, অ' সেইটো মই নাজানো বাৰু?
মইয়ো নাজানো, মানে তাই কিবা এটা গ'ম পাওঁ তাই মানে পুৰা ইউটিউবত চাই কৰি মানে পুৰা মানে ব্লগ কৰি দিলে বোলে দেই। তাৰপিছত
হয়। এ টি এম খন ব্লক কৰিলে যে পইচা কেইটা ওলাব পাৰিব ন নোৱাৰে?
নতুন এ টি এম এপ্লাই কৰিব লাগিব।
নহয়, একাউণ্টৰ পৰা আকৌ পইচা কেইটা যাবগৈ নেকি?
নাযায়।
অ' বাৰু
তাৰপিছতে তাই বা বাপেকক দিলে দেই, বাপেকে মানে ক'লে বাপেকে যেতিয়া শুনিলে কথাবিলাক বাপেকে মানে ক'লে, বাপেক পুলিচ অফিচাৰ আছিলে, বাপেকে ক'লে দেচোন ফোন নাম্বাৰটো দেচোন মোৰ পৰা ফোন নাম্ব মাৰো দে। তাৰপিছত তাই মানে ক'লে মোৰ মোবাইলটোৱে যদি হেক ম হেং ম মানে হেক কৰিছে, সিহঁতৰ মোবাইল কেই ত' তাৰ পিছত কৈছে এই দেউতা মোবাইলতটো বাৰু নোৱাৰে ন'কিয়া মোবাইল।
হয়, হয়, নহয়, নহয় সেইখন নহয় সেইকাৰ যিখন চিমে মানে কৰিছে সেইখন চিমেদি পাতিলেই হ'ল।
অ' তাৰপিছত তাই মানে ক'লে নাই, নাই মই যিটো মানে দুৰ্যোগত পৰিছো মানে বাকী কাকো তেনেকে মানে বিপদত নেপেলাওঁ।
হয়।
তাৰপিছত তেনেকুৱ মানে তাই কৈছে মোৰ মোবাইলটোৰে ফোন মোবাইলটো টোৰে হৈছে নহয় মোৰ মোবাইলটোৰে ফোন মাৰ, ফোন মাৰিলে হিন্দীত তাৰ পিছত সি মানে উল্টা দম দিছে, তাৰ পাছত মানে ভয়ো খাইছে পুলিচ অফিচাৰ বুলি কওঁতে, তাৰপিছত লগালগ মানে ফোনটো কাটি দিছো দেই বেয়া ভাগ মানে বেয়া শব্দ কৈ মানে জেঠাই দওক, বাপেক কাটি মানে ফোনটোক এনেকে বেয়া শব্দ কৈ পেলাই কাটি দিলে ফোনটো। তাৰপিছত লগালগ তাৰপিছত থানা গৈছে।
হয়। তাৰপিছত?
থানা গৈ এজাহাৰ দিছে। এজাহাৰ দিছে পিছত তেতিয়া পুলিচে কৈছে, তুমিয়ে নহয় ভন্টি এনেকুৱা এনেকুৱা আৰু মানে কেচ বিলাকত হৈছে। মানে বহুতে এনেকুৱা দুই লাখ মান বোলে দি দিলে।
নিউজে পত ত্ৰই মই পাই থাকো এইবোৰ।
অ' দুইলাখ মান বোলে দিলে, মানে ল'ৰাটোৰ দোকান চোকান চব গুচি গ'ল বোলে।
হয়।
সেইবিলাকৰ হাতত পৰি, তাৰপিছত তাই এতিয়া সে সেইখন সেইকেইখন চিম ভাগি পেলালে। তাৰপিছত নতুন চিম উলিয়াই।
হয়, এতিয়া এতিয়া একো সমস্যা নাই নহয়?
নাই, নাই এতিয়া নাই।